হেল্ল,
হেল্ল, হেল্ল, অ, ভালেই তোমাৰ কোৱা।
হ, ভালেই বাৰু মোৰো।
খবৰ ভালেই।
আহা, আহা শুনি আছো, মোৰো ভালেই, বাৰু পিছে এতিয়া কি কৰি আছা?
এনেই বহি আছো, তুমি?
মই এনেই আছো, ৰাতিনো কি কৰিম? এনে থকাতকৈ, এইকাৰণে মনত পৰিলে যে হ কল, এটা কৰি চাওঁ বুলি।
অ, আচ্ছা বাকী খবৰ খাতি? ঠিকে আছে নে নাই, অ, আৰু আজি কি কি হ'ল দিনত?
আজিৰ দিনত, আজিৰ দিনত আছিলো আৰু এনেই তাৰপিছত কলেজ অ, আজি নাই যোৱা?
অ, আজি নাই।
আজি বা মানে গৰমত কি কৰা আৰু কলেজত থাকিব নোৱাৰি আৰু ঘৰতো থাকিব নোৱাৰি, সেইকাৰণে কলেজত যোৱাতকৈ ঘৰত থকাই ভাল বুলি নগ'লো আৰু অ, তেতিয়া এনে শুই আছিলো, তেতিয়া আকৌ লগৰ কেইটামান আহিলে ক'ল কৰি পিনি সুধিলে। যে, অলপ বল ফুৰিব যাওঁ বুলি। ফুৰিব যাও মানে ইহঁতি আ, আহিছিলে মানে ছাৰ্ভে কৰিব। আমাৰ গাঁৱত ইন্টাৰশ্বিপ কাৰণে, ইহঁতৰ ডিপাৰ্টমেন্টৰ
অ, অ,
তেতিয়া কৈছে যে, গাওঁখনৰ মানে অলপ কিবা জানকাৰী, কি‌বা পৰিচয় কিবা কেইটা অলপ লওঁ বুলি।
অ।
এতিয়া লৈ গ'লোঁ, ঘৰে-ঘৰে।
অ, মানে তুমিও আছিলা!
অ, মই আছিলো লগত মানে । এতিয়া মানে গোটেই কিবা, এহ যোনকেইটা মানে কি কিবা মানে পঢ়া-শুনা কৰা নাছিলে ন আগৰ যুগৰ মানুহকেইটা এইকেইটাৰ পৰা কিবা কালি আহ মানে ড কমেণ্ট কেইটামানৰ পৰা কিবা চাইনটো লৈ পিনি, সিহঁতৰ কাৰণে মানে নিউকে ক্লাছ-শ্লাছ কৰা, কিবা মানে এই কৰি দিয়াৰ কাৰণে কিবাকেইটা লৈছে আৰু ডকুমেণ্টকেইটা।
অ, আচ্ছা। মানে পুৰণা-পুৰণা যোনখিনি
হ, পুৰণা যুগৰ, যোন কেইটা মানে আহ ক্লাছ টেন মানে পাৰ নোযোৱাকে মানে হেৰি তৰি দিয়ে ন এইকেইটাৰ পৰা। আজিকালিটো বেছি ভাগ আছেই, বেছিভাগ আছে মানে আজিকালি বেছিভাগ নাই, আগৰ মানুহ কেইটা আছে আৰু।
উম, উম, উম।
এইটো মানে অঁ, ইয়েৰ্ছ ওপৰতো মানে ডিপেণ্ড হয়, কমচে কম ছিক্সটি ফাইভ এবভ, মানে তাৰ ওপৰত কিবাকেইটা ছাৰ্ভে নকৰে আৰু মানে। তাৰ তলৰ, ছিক্সটি ফাইভত যিমান তলৰ মানে অ, ক ছে মানে মানুহকেইটা
অ'।
তাৰমানে ক্লাছ টেনৰ ওপৰলৈকে, অ', ক্লাছ টেনলৈকে মানে পঢ়া নাই, আৰু যোন কেইটা একেবাৰে পঢ়াও নাই ন, এইকেইটাৰ পৰা।
অ', সিহঁতৰ পৰা মানে কিবা-কিবি সুধিছে আৰু ন?
অ', সুধিছিলে অ'।
পিছে অলপ ঘূৰি-ফুৰিলো আৰু আজি, গৰমত আৰু ইমান গৰম গাঁৱত গৈ পিনি মানে আছে গছ-গছনি আছে তাৰ পৰা মানে অলপ শান্তি পাওঁ আৰু, নহ'লেতো পূৰা
আজিকালি গছ-গছনি পূৰা হাৱা-চাৱাও নোহোৱা হৈছে।
হয়।
উম।
কিয় বতাহটো নিদিয়ে-নিদিয়ে, নিদিয়ে মানে ৰ'দ দিলে মানে বতাহ তেতিয়া নিদিয়ে। যেতিয়া বৰষুণ দিব ন, তেতিয়া বৰষুণৰ লগত একেলগে আহিব তেতিয়া।
একে লগে আহিব। আজিৰ দিনত, আজি দিনত দিছিলে। পুৰা ধুমুহা একদম, ধুমুহা নিচিনা কৰিছিলে, কিন্তু তোমাৰ বৰষুণ মানে অকনমান দিছে, তাৰ পিছত আকৌ নিজে ৰখি গ'ল আৰু।
উম, হুম। ইয়াতো অলপ আহিছিলে, মানে কি বৰষুণো নিদিলে, ব বতাহো ইমান নাহিলে, কালি ৱেইট কৰি থাকোঁতে মানে ৰ'দে ওলাই গ'লগৈ, ইমান অশান্তি পালোঁ আজি।
অ, অ।
অ' মই ভাবিছিলো যে ৰ'দ দিব এনেকে ৰ'দ কি মানে বৰষুণ দিব অলপ শান্তি অলপ বুলি অলপ। শুই দিব বুলি, আহ তেতিয়া মানে ৰ'দটো দি দিলে ওল ওলালে মানে ইমিডিয়েট। কি মানে জল্দি‌? বতৰটো মানে চেঞ্জ হ'লগে সোনকালে। তেতিয়া ভাবি আছো কি যে এতিয়া অ' তেতিয়া ভাবিলোঁ যে ভবা কথা নহয় সেইটো বুলি।
উম উম। আৰু তোমাৰ কিবা চলি আছে ন এইটো হাট লাগিছে নে কি? কি লাগিছে কি এই কেইদিনটো পুৰা বৰষুণে দি থাকিব চাগে।, এইটো সপ্তাহটো।
বেচি নিদিয়ে অলপ অলপ দি থাকিব, তথাপিও মানে দি থাকিব। দিনত মানে অ' উম হয়। কণ প্ৰকা কিবা দিন যাই সেই কাৰণে হ'ব।
উম‌ সেইটো। আৰু বাকী ই হেৰি তোমাৰ এই ৰানিং চানিংযে কৰি আছে এপ্লাই চেপ্লাই মাৰিছানে নাই।
অ অ বাইট আছো।
ঠিকে আছে মাৰা এতিয়া বয়স তটো মানে হেৰি খিনি হলে মানে এই তোমাৰ কাড চাড বনাই। কিনে হলে তাৰপিছত ময়ো লাহে লাহে মাৰি থাকিম হ'লে হব।
আচ্ছা হ'ব আৰু কেতিয়াবা মানে যেতিয়া অ মানে কষ্টতো কৰিব লাগিব।
অ কষ্ট কৰিলে তেতিয়ো ফলটো পাবা না। নকৰিলে ক'ত পাবা।
হয়।
ময়ো তোমাৰ আজি উঠিলো মানে যাবলৈ মন নগ'ল আকৌ কালিৰ পৰা যাম বুলি ভাবি আছো পৰহি দিনাখন উঠিলো।
উম।
তাৰপিছত তোমাৰ এনেকুৱা বৰষুণ এনেকুৱা বৰষুণ বাপৰে।
হৰি বহা।
মানে মনটোৱে ভাঙি গ'ল মোৰ যাবলৈ বুলি ভাবিছিলো মানে নোযোৱাই হ'ল মানে। তাৰ পিছত আকৌ তোমাৰ আহিলেও অকণ
ঘৰতে মানে প্ৰেক্টিচ কৰিলো আৰু এক্সাৰচাইজ চেক্সাচাইজ। খুলি মানে কিতাপ খন লৈ আৰু বহিলো আৰু অকমান পঢ়িলোঁ। তাৰ পিছত মই ৰাতিপুৱা পঢ়া অভ্যাসক নাই জানা মই মানে নোৱাৰো পঢ়িবলৈ তাৰপিছত তথাপিও মানে ট্ৰাই কৰি চালো মানে পঢ়িলো অকন টাইমত। এক ঘন্টা আধা ঘন্টামান পঢ়ি তাৰপিছত আকৌ তোমাৰ গা ধুই তাৰ পিছত আকৌ মই কলেজলৈ ওলাই গলোঁ। আকৌ আহি পেলাই আকৌ প্ৰেক্টিচ গলো সেয়াই তেনে তেনেকুৱা চলি আছে আৰু।
প্ৰেক্টিছ টো এৰিব নালাগে বাৰু প্ৰেক্টিচটো মানে কৰিলে মানো, মানুহৰ কিবা স্বাস্থ্যটো তেতিয়া ভাল হৈ থাকে।
অ, অ, সেইটোৱেই। মইতো তোমাৰ এক বছৰ দুই বছৰ, গ্ৰেপ মাৰি দিছিলো, সেইটোয়ে আৰু।
আচ্ছা। ঠিকে-ঠিকছে তোমাৰ পঢ়-শুনা ঠিকে চলিছে ন, এতিয়া।
অ, ঠিকে চলি আছে, মোৰ পঢ়া-শুনা।
আচ্ছা।
তোমাৰ ক'ত, কলেজ আজি টো, নগলো কালিৰ পৰা যাম আকৌ, দেৰি হৈ গ'ল তোমাৰ।
অ,
চাকৰি-তাকৰি এপ্লাই মাৰি আৰু পিছে যদি ইনকাম চিনকাম ভাল হয়, তেতিয়া আৰু ধৰি লোৱা
অ,
কিবা বিজনেচ-চিজনেছ খোলা আৰু আশা আছে আৰু ক'ব গ'লে।
হয়। এতিয়াতো আমাৰ মাতে মানে চব পালি মাৰিব লাগিব মানে, এইটো নহ'লে এইটোত লাগিব, লাগিব
উম, মানে এটাত জোযি থাকিবলৈ নাই, মানে চব্বতে মাৰিব লাগিব, যোনটোত মানে লাগ ভাল ওলালে তেতিয়া ধৰি লোৱা হেৰি কৰি দিয়া।
উম,
এতিয়া লাকৰ, ওপৰত কথা হয় নে, নহয়?
হয়, মানে এতিয়া কোনেও ক'ব নোৱাৰে ন, মই এইটোত তোমাৰ আমি এইটোত কৰিম এইটো কৰিম বুলি, মানে দিন মানে বাইচান্স মানে অতিসোনকালে মানে, কিবা চেঞ্জ হৈ যায় মানে।
অ, পটককে, এতিয়া ধৰি লোৱা আজি, আজি কি হৈ আছে কালি পৰহি গৈ যদি কিবা হৈ যায় তেতিয়াহ'লে, সেইটোতো মানুহৰ লাইফৰ কোনো গেৰেণ্টি নাই না, কেতিয়া কি হৈ যায়, কেতিয়া কি নহয় কি নহয়। টো, কাৰণে যোনটো এতিয়া ফিউচাৰত লিখা আছে বা নিজে কষ্ট কৰি যোনটো এতিয়া পাম আৰু সেইটোৰে সেইটোতে চেক্ৰিফাইচ আৰু হ'ব লাগিব আৰু ন?
হয়।
মানে কৰাটো চ'ব চ'বতেতো ইমপচিবল নহয় বাৰু, মানে তথাপি মানে ট্ৰাই কৰাটো এটা হয় না আৰু উম,
কি আৰু ট্ৰাই কৰাটো?
সেইটোয়েতো, মানে ট্ৰাই কৰিম, যদি ফেইল হ'লে ফেইল হ'ম আৰু ন, কিনো হ'ব ডাঙৰ কথা।
এইটো হয়। জীৱনত এইটো পাছ, ফেলটো থাকিবই, হৰা জিকাটো এটা তাকেই আৰু কেলৈ এনেকে, উম,
উম, আজিকালি। উম, উম, উম, চাই লওঁ, কি হয় কি নহয় তাৰপিছত দেখা যাব আৰু। বাকী, খানা পিনা?
খানা পিনা হ'ল, খাই মেল এই, এনেই অলপ আজৰি হ'ল বাৰু এতিয়া। অলপ ফুৰিলো, খানা-পিনা খালোঁ, এতিয়া অলপ টাইম পোৱা কাৰণে, কলটো কৰিলোঁ আৰু তোমাক।
আচ্ছা, বাকী কালি কলেজ চলেজ যাবানে নাই আকৌ?
কাইলে কলেজ মই এইকেইদিন মানে টাইম পোৱা নাই কলেজ যোৱা মানে, কিবা অলপ মে-অলপ মানে কিবা-কিবাত মানে কিবা লগাই আছোঁ যে, মাতা মানে কি হয়, প্ৰব্লেম অলপ হয় কিবা কাৰণে মানে।
সেইটোৱেই।
প্ৰেক্টিচটো মানে অলপ, অ', অ', অ'। প্ৰেক্টিচ মানে প্ৰেক্টিচটো কৰি আহোঁতে মানে ভাগৰ লাগি যায়গে মৰ্ণিঙকে গ'লে তেতিয়াতো পুৰা বাগৰ লাগে।
অ, অ', সঁচা, মানে লাহে-লাহেতো চব ইফালে মেনেজ কৰি যাবই লাগিব, আৰু হয় কি নহয়? এফালে গ'লে আকৌ ফালে নগ'লে আকৌ ক'থ, দুইটা ফালে চাব লাগিব, তুমি ধৰি লোৱা এতিয়া ৰানিং কৰিব গ'লা, তাৰপিছত আকৌ টো আহি পঢ়িবতো লাগিবই না!
উম।
প্ৰতিদিনেতো কলেজ যোৱাটো কিবা সম্ভৱ নহয় আমাৰ
উম, এতিয়া বি এড, বি এড ধৰি লোৱা উম, বি এ এতিয়া না, ইমান
অ, হয়, টেনচনটো নাই বাৰু এতিয়া। কালি পঢ়া-শুনাটো বা ঘৰত ভালকে কৰিব লাগে তেতিয়া। একজাম দিওঁতে ভালকে দিব লাগে, এইটোয়ে আৰু, তাৰ পিছত মানে বেকগ্ৰাউ কি কৰি থকা মানে নিজৰ ইচ্ছা তেতিয়া, মানে এইটো টাইমত কিবাতো অ, এটেনডেঞ্চো দিলেই হ'ল মানে এইটোৱে।
উম, উম, এতিয়া যদি কষ্ট কৰা নহয়, আগত গৈ মানে যেতিয়া বয়সতটো হ'ব লাহে-ধীৰে তেতিয়া মানে আৰু ফল টো পাবাই আৰু।
অ, তেতিয়া হম। এতিয়া খাই-বৈ বহি থাকোতে, শুই থাকোতে আৰু পিছত ফুৰা মানে আৰু। কষ্ট, কষ্ট কৰিও লাভ নাই আৰু
উম, কষ্ট কৰি তেতিয়া লাভ নাই, তেতিয়া আফচোচ হ'ব, তেতিয়া ভাবিবা যে এইটো টাইমত মই কিয় কৰা নাছিলো, এনেকুৱা হৈ যায়, আৰু কিছুমানৰ লগত হয় তেনেকুৱা চাবা।
হয়, হয়।
উম।
যেতিয়া যে আমি, আমিও যে ন অ। উম, আমিও এতিয়া যোনটো কাম কৰো ন নহয় মানে, আমিও এতিয়া যোনটো কাম কৰিব মানে বিচাৰো ন, এইটো কেতিয়াবাই ত, হেৰি পৰাকে, এইটো কেতিয়াবাই কৰিমগে বুলি, তেতিয়া আকৌ, তেতিয়া আগত তেই এইটো দিনা, হোৱাৰ দিনা পাবগৈ, যে সেইটো এইটো দিনা মানে যোৱাৰ দিনা কৰাটোৱে ভাল আছিলে বুলি, তেতিয়া অলপ কিবা অ, কিবা হয় উম, কিবা হয় যায়গে মানে তেতিয়া।
সেইটোৱেইটো। মানে, বেয়া মানে এটা হেৰি মাথাত মানে বহি যায় আৰু, যে কিয় নকৰিলো। আৰু টাইম থাক হতেন, তেতিয়া মই ভাল হেৰিত মানে যাব পাৰিলোঁ হয় হেন
অ বেছিভাগ আমাৰ অ আমাৰ দিমাগ বেছিভাগ কিবা বেছি নলেজ থাকিব লাগিব নলেজ মানে আৰু কি
অ এই চব হয় সেইটোৱেটো
গাড়ী বিলাক নাথাকিলে আৰু উম
সেয়াই আৰু
অ
ঠিকে আছে বাৰু টাইম চাইম পালে ফোন চোন কৰিব আৰু
আচ্ছা তোমালোক তোকো কৈছো মানে কল কৰিবা আৰু যেতিয়া টাইম পালে মইতো কৰিয়ে থাকিম
অ অ ঠিক আছে হ'ব দিয়া গুড নাইট উ